হেল্ল'
আহ শুনিছো দিয়া।
অঁ শুনা পাইছা?
আহ শুনা পাইছো।
অ কি কৰিছা?
এ এনে বোলো বিচনাতে বাগৰি আছো অলপ কাম খিনি অলপ আগুৱাই দিলো, নহ'লে আৰু
আহ, আহ ঠিকে আছে, মইও অলপমান আগুৱালো পিছে আৰু অলপ কাম বাকী আছে। তাৰপিছত ভাবিলোঁ অকণমান দুই এটা কথাই পাতি লওঁ নেকি তেনেকৈ ভাবিলোঁ আৰু।
অ অলপমান কথা পাতিলে অলপ মনটোও ভাল লাগে নহ।
অ। সেয়াই পিছো তুমি সেয়া মানে টো বেয়া লাগে অলপমান মাজতে আঁতৰি অহা ভাল কিন্তু সেয়া হেডফোনডাল কামত ভাল লাগে আৰু হেডফোন ডাল লগালেও ইকৌ হৈ যায় একদম কাণখন গৰম হৈ যাই মানে মবাইল টো লৈ।
অ কাণ খন একদম কৈছা হে নে একদম মানে গৰম অৱস্থা নাইকিয়া যায়। কথা পাতিবৰ মন নোযোৱা হয় কেতিয়াবা।
হে সেইটোৱেই তেনেকুৱা হয় উপায় নাই এতিয়া। পিছে তুমি সৌন্দৰ্য চৰ্চা কৰা নে নাই?
এ কৰো ঘৰুৱা কিছুমান বস্তু লগাও মানে বেছি কিনা বা বস্তু তটো ইমান নহয় আৰু ইমান ব্যৱহাৰ নকৰো। নাৰিকল তেল ধৰা লগাও আৰু মুখত ৰাতি শোৱাৰ আগত বা ৰাতিপুৱা সময়তো অলপমান ঘহি বিহি থাকো আৰু যাতে ছাল খন একদম ধুনীয়া হৈ থাকে আৰু।
অঁ নাৰিকল তেল লগোৱা ভাল নেকি মুখত?
অ নাৰিকল তেল লগোৱা ভাল এনেই। ধুনীয়া মানে ৰাতিপুৱা সময়ত অ ধৰি লোৱা যদি ৰাতি ৰাতি লগোৱা ৰাতিপুৱা সময়লৈকে তুমি ধুনীয়া এটা এ চমক এটা দেখিবা মুখত
অঁ এই তোমাৰ সেয়া পিম্পলছবিলাক আছ নে গ'ল?
এ নাই হাল মইনা বিলাক যোৱা নাই এনেই এই কেইদিন যে অলপ কামত অ লাগি আছো ন। ছে এনি টাইম যদি লেপটপত বহি কাম কৰি থকা আৰু এ গৰমত সেইবোৰ নোলাই কি হ'ব আৰু। ওলাই এটা দুটা ওলাইছে বাৰু।
ওলাইছিলে গোটেই এতিয়া মোক খন এনেকে চিলচিলীয়া নহয়। মুখত একো নাই কিন্তু কেতিয়াবা গা হ'লে ধৰি লোৱা অলপ গা বেয়া হ'লে অকণমান মুখখনৰ কালাৰটো কমি যায় আৰু ধৰি লোৱা। এনেকুৱা কিন্তু এতিয়া মায়ে ই যে নহয় মুখখন চুইছিলে নহয় জানো? এতিয়া হে হেৰি একো নাই শাল মৈনা এইবিলাক একোৱেই নাই।
এতিয়া মুখৰ এইটো ধুনীয়া চমক এটা আহিছে আৰু ন'।
নিজে ভাল হৈ গৈছে ন'? নহ'লে আগতেতো শাল মইনাৰ পা পায় মানে উপায় নাপাওঁ মানে কি লগাওঁ কি নলগাওঁ বস্তু বিচাৰি ফুৰোঁ।
অ, এতিয়া মানে একো লগাব লগীয়া হোৱা নাই আৰু বৰ্তমান?
একো লগাবলগীয়া হোৱা নাই সেই ঔষধ পাতিয়ে খাই থকা গৈছে আৰু খাদ্য পাতি ভাল হৈছে যে সেইকাৰণে একো লগাবলগীয়া হোৱা নাই।
অ, মানে ধৰি লোৱা তোমাৰ টোপনিটো যদি ভালকে যোৱা বা খানাটো যদি তুমি টাইম মতে খোৱা তেতিয়াহলে তোমাৰ ছালখনো মানে বৰ ধুনীয়া হৈ থাকে।
অ, আচলতে টোপনিতো মেইন আৰু বস্তি কথা হ'ল ভিতৰৰ পৰা গ্ল'টো আহিব লাগে মানে সেই গ্ল' বা ব্ৰাইটনেছটো ভিতৰৰ পৰাহে আহে মানে বস্তু খালে ভাল-ভাল বস্তু খালে তাৰপিছত পানী খালে। তেতিয়া মানে গ্ল'টো ভিতৰৰ পৰা আহিলেহে মানে মুখখন উজ্জ্বল হৈ থাকে।
অ, ফল মূলো খাব লাগে তেতিয়া ভাল আৰু।
অ, হয়।
ইমান মাছ, মাংস খালে ধৰি লোৱা তোমাৰ মানে মানে অতি সোনকালে বুঢ়া হৈ যোৱা নিচিনা লাগে।
অ',
ত'বেমাৰ -আজাৰ বিলাকো বেছি হয় গে। এনেকে এনি টাইম খাই থাকিলে
উম, মই আগতে হেৰিও লগাইছিলোঁ, এই যে, এ মৌজোল লগাইছোঁ তাৰপিছত গাখীৰক সৰ লগাইছিলোঁ মানে মুখখন যেতিয়া বেছি, বেছি শুকান টাইপৰ হৈ যায় তেতিয়া মানে সেই, গাখীৰৰ সৰ লগোৱা যায়। ভাল হয় বুলি কয় এই দুদিনমান লগালোঁ, তাৰপিছত, বাদ দিলোঁ।
তেতিয়া শাল মইনা কিবা ওলাইছিল নেকি?
শাল মইনা তেতিয়া, ইমান নোলায়, বেয়া নহয় কিন্তু। তাৰপিছত, দেখিলোঁ হেৰি বেছি যোনকেইদিন গৰম হৈছে সেইকেইদিন চকুৰ তলটো, চকুৰ তলটো মানে, এই মই বহুত ঘামোটো মুচি থাকোঁ এনি টাইম ৰুমাল দি।
কলা পৰি গৈছিলে।
কলা পৰি গৈছে পাতল হৈ গৈছে চকুৰ তল তল ভাগটো গোটেই চাৰকলটো। তাৰপিছত বোলো এনেকে হ'লেচোন কেনেকুৱা হৈ যায় ন' ক'লা পৰি যায় সেই ছালটো কোমল হৈ যায় গোটেই, হৈ যায়। সুকুতা পৰিবলৈ আৰম্ভ কৰে।
অ', অ, সেইটো মোৰো হয় বাৰু।
অ', এল'ভেৰা জেল লগাবা, এ এল'ভেৰা জেল লগাই আছোঁ ঠিকে আছে অ', এতিয়া-এতিয়া ঠিকে আছে এল'ভেৰা জেল। লগাইছো মই অকল মই লগোৱা নাই বাৰু মই মাকো লগাৱ দিছো নহলে, মায়ে
তুমি মানে কি এল'ভেৰা জেল মানে তোমাৰ গছ আছে নে কি? মানে কিনি আনা নে?
নাই নাই নাই পটনজলি যিটো এল'ভেৰা জেল সেইটো লগাও মই।
অ'। সেইটো ভাল বাৰু কিন্তু এ মই আগতে আছিলো। এ পঢ়ি থকা টাইমত খুব লগাইছে ছিলো আৰু এটা সময়ত মোৰ এনেকুৱা হৈছিলে যে এল'ভেৰা জেলৰ পেকটে পেকেট জা
অ'' মই আকৌ নতুনকৈ কিনিলোঁ দেখিলোঁ মাৰো অৱস্থাটো একদম পূৰা স্কিন স্কিন কিবা হৈ গৈছে মানে ওখৰ অৱস্থা আকৌ হাত ভৰিত একো নলগ লগাই যে সুপুতটা পৰি গৈছে গোটেই নাৰিকল তেল লগাব দিওঁ
অ তেওঁ মাৰ লগাব দিলে এতিয়া লগাব ইচ্ছা নকৰে নহয়। হয় গৰম লাগিছে অমুক তমুক বহুত ত আৰু।
অ'সেইবিলাক কথা কয় বহুত বাহানা দিয়ে এতিয়া অকমান লগাইছে আৰু। অ' তাৰপিছত এতিয়া এল'ভেৰা যেনো লগাইছে কওঁতে। তাৰপিছত এইকেইদিন অকণমান ভাল হৈছে নহ'লে ঔ আই নকৰে নহয় চৰ্চা একো। আৰু গোটেই মানুহ,
আৰু এনে বয়স আহিছে তেওঁ মানে নিজৰ, একো ভালকে যত্ন, কৰিবলৈ নোলোৱা হৈ, লগাই দিব লওঁ তেতিয়াহলে। আঁতৰ হোৱা আঁতৰ হ বুলি কি ভি
সেইটোৱে। এতিয়া অকণমান লগাইছে আৰু আৰু কি কি আৰু কি কি ইউজ কৰা?
এ তুমি মানে এটা কাম কৰিব পাৰা জানানে নাৰিকল তেলৰ লগত এল'ভেৰা জেল একেলগে সান মিহলি কৰি যদি লগোৱা, তেতিয়া বহুত খিনি কাম, মুখত বা গাত তেনেকে লগালে খুব ধুনীয়া একদম কমল হয়।
অঁ বাৰু এটাকে লগাচোন মোৰ এটা লগাই কিন্তু ভাল হৈছে এইকেইদিন পৰাতটো আৰু ছালখনন যে মোৰ পাত পাতল হৈ গৈছিলে চকুৰ ওচৰত এতিয়া সেইখিনি নোহোৱা হৈছে মানে
অ লগাই থাকিলে যায় বাৰু দাগ বিলাক ভাল
কলা পৰি আহিছিল মানে এ সময় বহুত ল'লে প্ৰথমে লগাই দিলেই হ'ল কামৰ মাজতে তুমি তুমি যদি ইমান ইমানখিনি সময় মোবাইল মাৰোতে লেপ
নহয়োৱা নাই তাৰমানে বস্তুটো লগোৱাৰ পিছত যে এতিয়া দাগ বিলাক যাবৰ কাৰণে টাইম লাগে বোলো সময়তো বহুত খিনি লাগে।
অ সেইটো সেইটো কথা অঁ সময়তটো ল'বই ন সময় ল'বই মই কিন্তু মেইন কথা হৈছে তোমাৰ খানাটো ভাল হ'ব লাগে ভিতৰৰ পৰা গ্ল'টো আনিব লাগে মানুহে তেতিয়াহে মানুহ ভাল হয় এতিয়া মাৰ যে ভিতৰত যেতিয়া বেমাৰ হৈ আছিলে। গা বেয়া আছিলে গতিকে বাহিৰত লগায়ো একো কাম নহ'ব ভিতৰৰ পৰা ভাল হ'ব লাগিব মানে পানী খোৱাৰ পৰা আদি কৰি যদি খানা পিনা পূৰা ভাল হয় এইেই ভিতৰৰ পৰা ভাল হোৱাৰ লগে লগে তোমাৰ এনেও গ্ল'টো আহে বাকী এক্সটাৰ্নেলি তুমি কিবাকিবি বস্তু লগাব পাৰা ভাল থাকিবৰ কাৰণে
অ সেইটোতো হয় বাৰু তেওঁ যদি ভালকে খোৱা বোৱা কৰে, আৰু ধৰি লোৱা জি টিকে খাব নালাগে নহয় তেওঁ এতিয়া শুকান মাছ খাই দিলে বা কচু খাই দিলে সেই
অ ইচ ৰাম তাকে মই
নভবা নিচিন্তাকে যি টিকে খাই দিয়ে। তেতিয়াহ'লে অভাৰ গেছটো হ'বই দিয়াচোন।
অঁ হ'বই সেয়া আৰু চাগে ছালখন ভালে ৰাখিবৰ কাৰণে চাইট্ৰাছ ফ্ৰুট খাব লাগে ন
অ এ চি ভিটামিন থকা ধৰ নেমু টেঙা খাব পাৰা কমলা খাব পাৰা কমলাটো এতিয়া নাই আৰু আমলখি খাবপাৰা তাৰপিছত মৌচুমী তুমি
অ'
আমলখিটোও ভাল হয় আৰু গুটিয়ে
ফল মূলৰ ছিজনবিলাকত পূৰা খাব লাগে আৰু একদম জে যি ফল ওলায় আৰু পাৰিলে ঘৰৰতো লগাই ল'লেই হ'ল নহ'লে আজিকালিতো বাহিৰৰ পৰা যিবিলাক কিনা হয় কলৰ পৰা আদি কৰি একদম আমলকে কাৰ্বাইড দিব। আৰু কি দিছে গেমাক চিন এইবিলাক দি কৰি লৈ পেলাই পকাই পকাই আনে ন।
এ সেই কাৰণেতো কিছুমান বস্তু আনিবলৈ মই বাদেই দিছো। চুভাৰতে
অহ ',
মানে আচলতে। কব গলে তুমি খাবলৈ বহুত বস্তু পাৰা এতি হয় কিন্তু যদিবোৰ বস্তু তুমি। পেলাই নিজৰ স্বাস্থ্যটো বেয়া কৰা নিচিনাহে হৈ যায় ন।
উম।
খুব মানে ভাবিছ ভাবি চিন্তি খাবলগীয়া হয় আৰু।
অহ 'খাব পৰা বস্তু খাব লাগে আৰু। পাৰিলে মানে ঘৰ তাতে অকণমান ফল মূলৰ গছ কিছুমান লগাই ল'ব লাগে নাৰ্চাৰীৰ পৰা আনি পেলাই সৰুতে হোৱা যায় কিছুমান এনেকৈ লগাই লৈ।
উম।
ফ্ৰেছ বস্তু খাব লাগে আৰু নহ'লে বজাৰত বিশ্বাস
লাগি আছে এ দেউতাই লগাইছিলে ধৰি লোৱা। এ ভীমকল দহ আশী হৈছে আৰু।
অহ ', ভমুকল দহ আশী হৈছে। কিন্তু নিজে বিক্ৰী কৰিব যোৱাচোন তুমি বজাৰত। বজাৰত বিক্ৰী কৰিব যোৱাচোন তোমাক কেইটকাও নিদিব। অহ ' নহ কথাটো কৈছো বজাৰত বেছিব গ'লে তুমি দাম নোপোৱা একদম। পানীৰ দামত বিক্ৰী কৰিব লাগিব। অহ ' আমাৰ জলকীয়া যে আছিলে জলকীয়া কেইজোপা কি হল।
জলকীয়া এতিয়াতো নাই বাকী। কি কলহে হৈ আছে তোমাৰ অমৃত সাগৰো কল লাগিছে বাৰু বহুখিনি।
অহ ',
এইবিলাক সাৰ চাৰ এনেকে ব্যৱহাৰ নকৰে নেকী?
মানুহক দিওতে যাব। বিলাব নালাগে এনে - এনে চ ওচৰৰ এৰে দেখোন। সাধাৰণ কিবা এটা সতে খবৰ ল'বলৈ আহা নাই বিলাব নিদিবা।
অহ ', বাৰু ভাল লাগিল দিয়া কথা পাতি।
ঠিক আছে।